শুনিছ?
অ'।
অ'। অ', অ' আছ ন'? শুনিছানে? অ', অ' আছোঁ আছোঁ। শুনিছোঁ। অ' কোৱা। অ' এ আজি মানে এতিয়া বৰ্তমান তুমি কি কৰি আছা? মই বাৰু এনেই অলপ পঢ়িয়ে আছিলোঁ। তুমি? অ', নাই মই এই ক'বাত গৈছিলোঁ, আহি থাকোতে মানে এই আজি গাড়ীত আহোঁতে জুবিন দাৰ গান শুনি আছিলোঁ মানে। ত' পুটোককে মানে তেওঁৰ মনত পৰি গ'ল। মানে আৰু সঁচাকৈ কওঁ যদি তেওঁৰ গান শুনিলে বেলেগ এটা অনুভৱ হয় ত' কাৰ লগত কথা পাতো নাপাতো বুলি ভাবিলো যে তোমাকে এবাৰ ফোন কৰি চাওঁ
আছানে
শুনি আছানে?
ছানে অ অ শুনি আছো শুনি আছো এ সেইয়ে মানে জুবিন দাৰ কাৰণে মনত পৰিলে তো মই ভাবিলো যে তোমাক তাত ফোন কৰি পেলাই কথাটো পাতো আৰু মানে তুমিওতো জুবিন দাক ভালে পোৱা চাগে ন? উম একদম কি কৈ আছা জুবিন গাৰ্গ মানে কেৱল এজন গায়ক নহয়, আমাৰ অসমীয়াৰ আবেগ তেওঁৰ গানৰ লগত প্ৰায় সকলোৰে কোনোবা নহয়, কোনোবা স্মৃতি জড়িত হৈ আছে। উম, সেইয়ে। বিশেষ কৰি মোৰ মায়াবিনী ৰাতিৰ বুকুত। বা অভিমান শুনিলে কলেজৰ দিনবোৰ মনত পৰি যায়। আৰু বাকী যন্ত্ৰ গান আৰু বহুত কিবা কিবি গান আছে। ত' সেইবোৰ শুনিলে মানে প্ৰত্যেকটো গান এটা এটা জীৱনৰ ব মানে সেইবোৰ মনত পৰে মানে।
মোৰো একেই স্কুলত থাকোতে বিহুৰ সময়ত জুবিনদাৰ গান নবজোৱাকে কোনো অনুষ্ঠান সম্পূৰ্ণ হোৱা যেন নালাগিছিল। গাঁৱৰ মঞ্চ বিহু ফাংচন পিকনিক সকলোতে তেওঁৰ গান।
উম, সেই সঁচা কথা আৰু তেওঁৰ কোনোতো ক মানে সেই কণ্ঠটো ইমান বেলেগ অ'। গান আৰম্ভ হোৱাৰ লগে লগে চিনিব পাৰি যে এইটো জুবিনদাৰ গানেই হ'ব আৰু।
সেইটোতো হয়েই কেৱল কণ্ঠই নহয় তেওঁ গীত লিখে। সুৰ দিয়ে সংগীত পৰিচালনাও কৰে এজন সম্পূৰ্ণ শিল্পী বুলিলেও কম কোৱা হয়, মানে এতিয়া।
উম, ময়ো ভাবো অসমীয়া সংগীতক তেওঁ বহুত উচ্চতালৈ লৈ গ'ল তাৰ বাবে মানে জুবিন দাক যিমানো নকওঁ কিয় মানে তেওঁলৈ মানে বাকী গায়কো আছে কিন্তু জুবিন দা মানে এটা বেলেগে মানে বেলেগ গায়ক মানে সেইটো মই বুজাব নোৱাৰোঁ যে, অসমীয়া বুলি ক'লে ধৰি লোৱা জুবিন দাৰ কাৰণে মানে মনত পৰি যায় ন' আৰু কি মানে সেই পৃথিৱীত মানে সেনেকে অসমীয়া গান বেলেগক শুনাব পাৰা সেইবোৰ অকল জুবিন দাৰ তাতে আছে মানে। জুবিনদাৰ গানবোৰেই বেছিভাগ মানুহই জানে অসমীয়া গান বুলি ক'লে।
সেইটোতো হয়েই তেওঁ অসমীয়াৰ মাজতে সীমাবদ্ধ নাথাকিল। হিন্দী, বাংলা, তামিল, তেলেগু বহুত ভাষাত গাইছে কিন্তু ইমান সফলতাৰ পিছতো নিজৰ মাটিক কেতিয়াও পাহৰি নাযায়।
উম, উম, সেইটোয়ে মানুহে তেওঁক ইমান ভাল পায়। তেওঁ সদায় অসমৰ কথা কয় অসমৰ মানুহৰ কথা কয়। তেওঁ যিমানো উচ্চতাত নগ'ল তেওঁক নিজৰ মানে অসমত যোনে য'ত ডাঙৰ দীঘল হৈছে। তেওঁ সেইটো কেতিয়াও পাহৰা নাই বাকীবোৰ গায়ক মোৰ লাগে যে অলপমান ক'বাত বেলেগত যদি কাব সংস্থা এনেকৈ পাই যায় অসমক পাহৰি যায় সিহঁতে আৰু অসমীয়া অসমৰ ফালে পিছফালে ঘূৰি নাচায়। কিন্তু জুবিন দা এটা ইমান ভাল গায়ক। প্ৰত্যেকটো জাগাতে তেওঁ গান গাইছে তেওঁক চিনি পায় কিন্তু, তেওঁ অসমৰ কাৰণে ভাবে।
সেইটোতো ঠিক কৈছা তুমি আৰু এটা কথা লক্ষ্য কৰিছানে? তেওঁৰ গানবোৰ সময়ৰ লগে লগে পুৰণি নহয় পোন্ধৰ বিশ বছৰৰ আগৰ গান আজিও সমান জনপ্ৰিয় ইমান ভাল লাগে মানে শুনি আজি
আজিও মই মানে বেছিভাগ পুৰণি গানে শুনো তেওঁ উম হুম একদম সেইটোৱে মানে কোনো মানে যতো নোযোৱা কিয় তাতে জুবিন দাৰ গান বাজিলে সকলোৱে লগে লগে গাবলৈ আৰম্ভই কৰে। চবেই গানতটো জানেও আৰু চবেই আনন্দও পায়। এনেকুৱা কোনো নাই যে জুবিন দাৰ গান বেয়া পায় তাতে মানে। সেই যেনেকে ধৰি লোৱা প্ৰথম গান অনামিক কা গান সেই আগত তে বহুত আগতে সেইটো মই জন্ম পোৱাৰ আগতে সেই সেইটো গান গাইছিলে। সেইবোৰ গান মই শুনি শুনি ডাঙৰ হৈছো ত' মায়ে ভাল পায় ত' মায়ে সেনেকে শুনে ত' মইও শুনা সেনেকে শুনিছিলোঁ আৰু সৰুতে ত' সেইবোৰ গানো ভালে লাগে সেইবোৰ গান হ'ল তোমাৰ ত্ৰিছ বছৰ, বিছ বছৰ, বিছ বছৰমানতটো আৰামছে হৈছে ত্ৰিছ বছৰ হোৱা নাই ত্ৰিছ বছৰতছে অলপ পঁচিশ বছৰ মান পুৰণা গান সেইবোৰ। ত' সেইবোৰ গানো এতিয়া শুনিও ভাল লাগে মানে তেওঁ সেই তেতিয়াৰ যুগতে মানে বহুত মানে সেই আধুনিক আধুনিক বস্তু অসমলৈ লৈ আনিছিল সেই বোৰ ধোন বা সেইবোৰ তাতে তেতিয়া মানে আমাৰ অসমত সেনেকুৱা গায়ক নাছিল। তেওঁ অলপ জেং আছিল দিয়াত মানে সঁচাই ভাল লাগে মানে জুবিন দাৰ কথা ভাবিলে। সেইটোতো হয়ে তেওঁ মানে বহুতেই বেলেগ আছিল আ উম মানে এতিয়াৰটো মানে উম সংগীত তৰ ফালে মানে অকল বেছিভাগ সংগীততে আৱদ্ধ থাকে। উম হম। আৰু মানে বেলেগ ইমান একো দেখা নাযায় তেওঁলোক কৰবাত জুবিন দাৰ কথা আহিলে মানে বহু কথা মানে জানিব পোৱা যায় তেওঁৰ বিষয়ে। উম, হুম, মোৰ মনত আছে সৰুতে পাপাই গাড়ীত দিন যাই কথা থাকে বজাই আহ লৈ গৈছিল আমাক। উম, হুম হুম আজিও সেই গান শুনিলে সেই যাত্ৰাখন মনত পৰে। উম, বহুত ভাল লাগে মানে ইমান ভাল লগা দিনবোৰ জুবিন দাৰ গানৰ কাৰণেই মানে ভাল লগা যেন লাগে। সেইটোৱে আচলতে এজন শিল্পীৰ সফলতা। গান কেৱল গান হৈ নাথাকে। মানুহৰ জীৱনৰ স্মৃতি হৈ পৰে। সঁচাকৈয়ে আমাৰ প্ৰজন্ম আগৰ প্ৰজন্ম আৰু এ এতিয়া নতুন প্ৰজন্ম সকলোৰে মাজত জুবিনদাৰ এক বিশেষ নাম আছে। উম, মই কেতিয়াবা ভাবো অসমৰ যি যিকোনো মানুহক যদি মানে সোধা? হয় যে কোনজন শিল্পীৰ গান গানে জীৱনৰ কিবা স্মৃতি উভতাই আনে। তেন্তে বেছিভাগেই জুবিন গাৰ্গৰ নামেই ল'ব। তাত সন্দেহো নাই প্ৰেমৰ মুহূৰ্ত হওঁক, দুখৰ সময় হওঁক, বিহুৰ আনন্দ হওঁক বা বন্ধু বৰ্গৰ আডা প্ৰায় সকলো অনুভৱৰ বাবে তেওঁৰ গান উম, আৰু তেওঁৰ এই লাইভ কনচাৰ্টত শুনা অভিজ্ঞতাও একেবাৰে বেলেগ। হয়-হয় হাজাৰ হাজাৰ মানুহে একেলগে তেওঁৰ গান গাই থ তাত দৃশ্য দেখিলে বুজা যায় তেওঁ কিমান দৰি ভাৱে অসমৰ মানুহৰ হিদয়ত লাভ কৰিছে উম, সঁচা কথা। শিল্পী বহুত আহে বহুত যায় কিন্তু কিছুমান শিল্পীয়ে এটা যুগ, সৃষ্টি কৰে জুবিন গাৰ্গ তেনে এজন শিল্পী।
এক একদম ঠিক কৈছা তেওঁ কেৱল গান গোৱা নাই। অসমীয়াৰ জীৱনৰ বহু মুহূৰ্তত
সুৰে
সুৰেৰে সজাই তুলিছে উম, আৰু সেইকাৰণে হয়তো তেওঁৰ গান শুনিলে সদায় এটা নষ্টজিক অনুভৱ হয়। ঠিক কৈছা জুবিনদাৰ গান মানে স্মৃতি, আবেগ। আৰু অসমীয়া পৰিচয় এক বিশেষ অংশ। উম, সেয়ে তুমি কেতিয়াও জুবিন দাৰ সেনেকে লাইভ গোৱা শুনি চানে।
মই
মই এবাৰ শুনিছিলো ক্লাছ যেতিয়া নাইনত আছিলো। উম, তেতিয়া অ, মোৰ ওচৰৰে এখন বিহু তলিত তেওঁ গান গাব আহিছিল প্ৰথমবাৰ কাৰণে। তেওঁক ওচৰৰ পৰা দেখিছিলো মানে, ইমান তেওঁ মানে দেখি সুখী হৈছিলো মই, মই কব নোৱাৰো। উম গম পাইছো অ' মইয়ো সেই। এবাৰ দুবাৰ হেনেকে শুনিছো, সিমান সেনেকে মানে শুনা নাই, কিন্তু মানে জুন। যেই বাৰো শুনিছো ভালে লাগিছিল বহুত, আৰু এতিয়াও ইচ্ছা যায় যে। আকৌ যদি শুনিব পাৰিলোঁ হয় তেওঁক সেনেকৈ।
সেইটো হয়।
সেইটো হয় উম সেয়ে তো মানে সেই আৰু এতিয়া আশা কৰোঁ, অংগত অংগনটোক বহু বছৰ, আগন্তুক বহু বছৰ আগন্তুক বহুত বছৰ ধৰি তেওঁ এনেদৰে গানৰ মাজেৰে মানুহৰ মন জয় কৰি থাকিব।
নিশ্চয়, জুবিন গাৰ্গ নামটো অসমীয়া সংগীতৰ ইতিহাসত সদায় স্বৰ্ণ আখৰে লিখা থাকিব।
উ হো সেয়া। বাকী মই এই ঘৰ পালো দিয়া। মই পাছত তোমাক আকৌ কৰি আছোঁ। অ' অ' দিয়া অ'।